অ শুনা পাইছো তোমাৰ কোৱা।
অ মও শুনিছো বাৰু, বাকী কি কৰি আছিলা?
এইয়া তোমাৰ কাৰেণ্ট নাই ঔ লৰা একদম। লৰা বাটতে বহি পেলাই এনেই আছো আৰু মোবাইলটোকে দিিব পেলাই তুমি কি কৰিছা
মই তোমাৰ আছো এই আগফালে মোৰ তোমাৰ অৱস্থা নিচিনা একেই মোৰ আগফালে অকমান খোজকাঢ়ি আছো খালী ভৰিয়ে দিনতটো কিমানো তোমাৰ চেন্দে ফে থাকিবা গৰমত
হয় দে এইঠ চেনেলটোৱে যে মানে পৃথিৱীৰ লগত সম্পৰ্কহীন কৰি পেলাইছে
সেইটোতটো ভূমি সংযোগটো আঁতৰাই পেলাইছে ন
আ ন ভূমি সংয মানে কি হয় তোমাৰ এতিয়া চেন্দেল নিপিন্ধি যদি থাকো ন। এতিয়া মাথা মানে মাথা বুলি নহয় আমাৰ গোেই ব্লাড প্ৰছাৰত ধুনাকে মেইনটেইন হৈ থাকে কিন্তু আজিকালি স প্ৰেছাৰ যিবোৰ প্ৰব্লেম হয় ন এইবোৰ এই পকা আকৌ চেন্দেলত খোজকঢ়া এইবোৰৰ কাৰণটো হয় ন
অ। তাকে ম মানে আ অ খোৱা বোৱা কৰিলো কৰিলো তুমি কৰিলা অ এই তুমি হেৰি নিউজ চাইছা নাইও এই জীৱ বিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মন যে চিনি পোৱা নো
অ নিউজত মানে মই সেইদিনাখন তোমাৰ সেই ফেচবুকতটো চাই থাকো নে অলপ পাইছিলোঁ বাৰু
অ মই মানে তোমাৰ এ অ মোৰ মানে তোমাৰ কাহিনী এটা কাহিনী নহয় মানে একচুৱেলি সেই তেওঁক মানে লগ পোৱাৰ মানে সৌভাগ্য কন হল মোৰ ভাগৰ
আহ লগ পাইছিলা
অ লগ পাইছিলো নহয় তোমাৰ এই যোৱাবাৰ মানে কি হ'ল আমাৰ ছাইন্সৰ প্ৰজেক্ কেইটা গৈছিলো গুৱাহাটী শিল্প গ্ৰামত।
আহ
শিল প্ৰগ্ৰামতে মানে তেতিয়া তোমাৰ আমাৰ এটা এদিন স্পেচিয়েল প্ৰগ্ৰেম আছিলে যে তোমাৰ ছাইণ্টিষ্টবিলাকৰ সতে কমিউনিকেশ্যন কৰা তাৰপিছতে তোমাৰ এইফালৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ফিজিক্সৰ প্ৰফেচাৰ মাধুৰ্য হাজৰিকা আছিলে নে বৰা আছিলে ধ্য চাৰক লগ পাইছো আৰু তোমাৰ এই পূৰ্ণমা আহ দেৱী বৰ্মনক মানে মাতিছিলে দেই তেতিয়া আচলতে আচলতে মোৰ তেতিয়া তেওঁৰ বিষয়ে একদমেই মানে একোৱেই নাজানো তেখেতৰ কথা দেই।
সেই মানে কি কি কিহৰ হেৰিয়াত আছিলে তোমাৰ বিজ্ঞানী নে জীৱ বিজ্ঞানী কিবা আহি আছিলে
জানি অ মই তোাক কৈ আছো কাহিনিটো মই তেখেতৰ বিষয়ে একোৱেই নাজানো তাৰপিছতে মানে তেখেতৰ সাজ পোচাকৰ পৰা ধৰি তেখেতৰ মানে আচৰ আচৰণ মে তোমাৰ অকণমান ব্য্তিক্ৰমী মানে মে তেখেতে মানে আমাক সেইখিনি ক্ষেত্ৰত কৌতুহলতটো জগাই আছে মানে কি হ'ল তেেখেতে যোনযোৰ কাপোৰ পিন্ধিছে
অ
কাপোৰযোৰ কাপোৰযোৰত ফুল বধা আছে হাৰগিলা চৰাই দেখিছে নহয় বৰটোকোলাত
অ মানে তেখেতে যিখিনি কাপোৰ পিন্ধি আছে সেই কাপোৰ খিনি মানে হ গিলা যিটো চৰা হয় সেই চৰাতো বিভিন্ন ধৰণ
অু অ অ বুটা পোচা আছে তাৰ পৰাা আকৌ শুনা তেখেতে যোন যোৰ কাম কাণফুলি পিন্ধিছে সেই কাণফুলি যোৱা সেই কাণফুলি যোৱাাতো সাৰগিলা চৰাই আছে প্ৰতীক চিহ্ন আছে গম পাইছা আকৌ আকৌ মোক আগৰতে ডাঙৰকে পিং এটাতে মাৰে আ যে মহিলাাসকলে সেে তাতো হাৰগ অ অ অ সেই তাতো সাৰ গিলাচ হয় আহি আৰে আমিতোতো দেখিছো প্ৰথম কথাাত তেওঁৰ বিষয়ে ইমান খিনি নাজানো আমি এগৰাকী তেনেকুৱা ব্যক্তি য় উম হেৰিয়ে এগৰাকীক লগ পাইছো তাৰ পিছতে তেওঁ এটা টপি আনিছে ুপিব বিাক মানে তোমাৰ ওপৰত মানে হাইগিলা চই মুখখনছে মানুহে এনেক মূৰত পিন্ধিলে মানে চৰাইকেইাৰ নিচিনা লাগে ওপৰত
দেখিছো দেই এইটো আমাৰ বিশেষকে এই অৰুণাচলৰ দফলা জনগোষ্ঠীয়ে মানে তেখেতলোকৰ যিটো জাতি এ চৰাই ন সেই চৰাইটোক লৈ পেলাই আমাৰ ধনেশ প সেই তেখেত লোকে মানে হেতু কৰে ম দেখিছো বাৰু
অ অ তাৰপিছতে তোমাৰ তেওঁক লগ পোৱাৰ সৌভাগ্য কন হোৱাত পিছত তেখেতে নিজৰ কাহিনী খিনি কলে এতিয়া যাৰ জৰিয়তে তুমি অকমান গম পাবা তেখেতৰ ক দেই এতিয়া তেখেত তে নিজৰ কাহিনীটো ক'লে তেখেত আহ এই গোৱালপাৰা জিলাৰ ফালে আছে নেকি তেওঁলোক। তেওঁৰ হয়তো মোক অকমান পাহৰিছো মানে তেখেতে সৰুতে এবাৰ কি হৈছিলে হেনো তেখেতৰ সেই অঞ্চলটোত এজুপা ডাঙৰ বৃহৎ এই তোমাৰ অ ওখ যে ছটিয়না গছ বিলাক যে সেইবিলাকত হে সেইবিলাকতহে ডাঙৰ ডাঙৰ চৰাইবিলাক বসবাস কৰে সি তেতিয়া তেতিয়া মানে কি হ'ল এ ছটিয়না অনা গছ জোপা মানুহে কাটি পেলাইছিলে মানে কাটি পেলওতেনো কি হ'ল গছজোপাত বহু যথেষ্ট চৰাই আছিলে
হয়
চ চৰাইখিনি যথেষ্ট চৰাই আছিলে তেখেতে আহি সেইখিনি বাধা দিলে যে আপোনালোকে নে কাট তিব পোৱালি আছে এতিয়া পোৱালি হোৱা সময়ত চৰাই মাক খিনি উম ডাঙৰ চৰাই খিনি বা উৰি যাব পোৱালি খিনি কি হ'ব কি তথাপিটো ৰাইজে যে তেতিয়া তেখেতৰ এতিয়া আমাৰ গাঁৱতে হয় ন তুমি দেখিছাই নহয় আমি যদি কিবা এটা কথা আগ সেইফালে যাওঁ তাই বেছ নকৈবি উস্তাদি নোলাবি তেনেকুৱাকে কিছুমান মানুহ থাক
হয় দেই বহুত খিনি মানুহে আছে তোমাৰ সেই এ কিছুমান মানে মই তোমাক কৈছো যে অলপ জ্ঞান লৈ পেলাই মানে আহে
হয় হয় তাৰ পিছতে তোমাৰ তেখেতক সেইখিনি তেনেকে তেনেধৰণে হেৰি কৰাৰ পিছতে গছজোপা কাটি পেলালে আৰু তেওঁৰ মুখৰ আগতে গোটেই চৰাই পোৱালি বিলাকৰ মৃত্যু হ'ল তেখেতে কি কৰিলে এটা নে দুটা চৰাই পোৱা পোৱালি নিজৰ ঘৰলে নি যেনে তেনে বচালে মানে গম পাইছা তাৰ পিছতে তেখেতৰ সেই যাত্ৰাটো আৰম্ভ হল মানে তেখেতে সেই এ অ অ তেখেত তে তেতিয়াৰ পৰা এটা থিৰাং কৰিলে যে তেখেতে বত যিহেতু সেইটো এতিয়া হাৰগিলা চৰাই হওক আমাৰ এতিয়া পথাৰত চাবাচোন হাৰ্গিলা চৰাই হওক বা বৰটোকোলা আজি দেখিবলে পোৱা নাই তুমি বাৰু পথাৰত
নাই নাই আজিকালি তুমি কেৱল বৰটোকোলা বুলি নহয় মই তোমাৰ একদম এটা কমন এটা কমন কাহিনী নহয় একচোৱেলি মোৰ মনত থকা এটা মই স্মৃতি তোমাক কও মানে কি হল আগতে আমি যেতিয়া পথাৰত গৈছিলোঁ সেই পথাৰত যাওঁতে কি হয় আমি আমাৰ গৰু সৰু আছিলে মানে প্ৰায়ে তোমাৰ গৰু নতুনকে শিকোৱা হৈছে আৰু তাত মানে মৈ দিবলৈ দেউতাহঁত মানে যে ওজনটো দিব নিবিচাৰে যেতিয়া আমি মৈ দিছিলো ন সেই মৈ দিয়া ট কিন্তু আমি ৰাতিপুৱা দেউতাৰ লগতে গৈছিলো পথাৰলে, তাৰপিছত যেতিয়া আমি গৈছিলো গৈ গ'লে পোৱা পি যেতিয়া আমি হাল বাওঁ হাল বোৱাৰ পিছতেই তুমি এ দেখিবা অলপ টাইমৰ পিছত সেই হাল বোৱাৰ ফলত যি মাটিৰ পৰা কেঁচু কুমটি খিনি ওপৰলৈ ওলাই আহে সেই কেঁচু কুমুটি খাবলে কিন্তু তোমাৰ জাকে জাকে বগলী লে আহে গোটেই পথাৰ বগা হৈ যায়। কেৱল যে অকল এঠাইত হয় হয় এ কেৱল যে তে আছে তেনেকুৱা নহয় গোটেই পথাৰখন তুমি যেনি চাবা তেনি এটা এটা ব বগা যেন এটা জোপা কি কিবা যেন গছ বা কিবা যেন পৰি আছে তেনেকুৱা এটা জোপা দেখিবলৈ পাবা। কিন্তু আজিকালি মই আজি তোমাৰ পথাৰলৈ যাম বহুত কেইদিন হৈছে মই এতিয়া গৈ আছো ৰেগুলাৰ কিন্তু আজিকালি তুমি অ বগলী এজাক নালাগে তুমি এটা বগলী তুমি নেদেখা। ক'বাত দেখিবা সেই ওপৰে ওপৰে উৰি পেলাই গৈছে ক'বাত পৰিছে পতকে আকৌ উঠি উঠি পেলাই গৈছে কিন্তু সিহঁৰ মানে সেই যি আগতে যি আলিংগন আছিলে ন গোটেই বগলী খিনিয়ে তেনেকে খেলি থাকে আমিও সৰু আছিলো চাই বহুত ভাল পাইছিলো। কিন্তু আজিকালি মানে সেই বগলী যি প্ৰজাতি সেই বগলী প্ৰজাতিটো মানে নাইকিয়া হবলৈ ধৰিছে। বৰ্তমান কিন্তু এইট কি কিছুমান তেনেকুৱা পক্ষী কিন্তু আমাৰ বিশেষকে পক্ষী আমাৰ আ বাও সমা মানে হেয়াৰ পৰা প্ৰকৃতিৰ পৰা কি একদম বিলুপ্ত হ'বলৈ ধৰিছে তুমি যিটো কৈছিলা এই বৰটোকোলা কথা। বৰটোকোলাটো ইমান এটা ডাঙৰ পক্ষী কিন্তু বহুত মানুহে হয়তো চিকাৰ কৰিলে মই বৰটোকোলা বিষয়টো তেনেকে বিলুপ্তিৰ কাৰণটো নাজানিম ক'ব। মানে অ আজিলৈকে ধৰা তোমাৰ বৰতোকোলা মই যেতিয়াৰ পৰা দেখিছো তেতিয়াও মানে এই বৰটোকোলাটো একদম বিলুপ্তি পায়। কিন্তু নেদেখা নহয় কৰ'বাত নহয় কৰ'বাত দেখো। আৰু মাজতে শুনিছিলো চৰকাৰৰ তোমাৰ প্ৰশাসনৰ ফালৰ পৰা এনেকুৱা কিছুমান নিয়ম বান্ধি দিছে যে বৰটুকোলা চৰাই যদি কোনোবাই হত্যা কৰে বা আঘাত সানিবলৈ চেচ কৰে তেখেতলোকক পঁচিছ হাজাৰৰ পৰা পঞ্চাশ হাজাৰ টকা জৰিমনা বা দুই তিনি বছৰ জেল। তেনেকুৱা কিছুমান কিন্তু কঠোৰ নিয়ম মই নুশুনা নহয় কিন্তু তাৰ মাজতো আমাৰ দুৰ্বৃত্ত ৰ যি উৎপাত এইটো আমাৰ অসমৰ জাতীয় সম্পদ তোমাক গড়কে হত্যা কৰে।
হাঁ-হাঁ।
তুমি এই তেনেকুৱা ধনেশ-ধনেশ পক্ষী নহয় এইটো বৰ টুকোলাৰ নিচিনা কিছুমান তুচ্ছ যাতি কিন্তু আ বৰ্তমান কিন্তু মানে প্ৰকৃতিৰ পৰা বিলুপ্ত হৈছে বুলি মই ভাবো আৰু।
হয় হয়- হয় গতিকে সেইখিনি কথাখিনি যোনখিনি কলা বিলুপ্তি হৈছে এ তেখেতৰ অসংগত লৈ জলে যদি আহো তেখেতে কি কৰিলে সেইটো সময়তে আৰু মানে কিছুমান সেইটো সময়ত তোমাৰ ধাৰণা মানুহৰ অন্ধবিশ্বাসত ভৰি আছিলে এনেকুৱা কিছুমান চৰাই আছে মানুহে চৰাই সেই-সেই চৰাইবিধে মা পাতিলে অমংগলীয়া বুলি চৰাইবিধক আ ঘৃণা চকুৰে চাই, মানে তেনেকুৱা ধৰণৰ আছে ন। ক'ৰবাত বাহ অ' বহ ললে অমংগলে দেখা দিব সেইখিনি কথা। তেখেতে কি কৰিলে তেখেতে এতিয়া সেই লোকসকলক ভুল বুলি প্ৰমাণ কৰিব বা এই অন্ধবিশ্বাসসমূহ আঁতৰাব মানে তেতিয়া তেখেতৰ প্ৰচেষ্টা কৰিলে লাহে লাহে তেখেতে অ জীৱ বিজ্ঞানতে অ ডিগ্ৰী লৈ বা এনেকুৱাকে পঢ়া শুনা কৰি কি কৰিলে এটা সংগঠন গঢ়ি তুলিলে।
অ' আতছা।
যিটো সংগঠনে কি কৰিব তোমাৰ এটা মহিলা সংগঠন মানে। এইটো তোমাৰ হাৰ্গিলা আৰ্মি বুলি কয় তেনে তেনেকুৱা ধৰণৰ এটা আছে আৰু তেখেতৰ ইনষ্টাগ্ৰামতো যথেষ্ট জনপ্ৰিয়। আছে মিলিয়নত ফলৱাৰছ আছে আমি সেইদিনাখনিহে গম পাইছো আচলতে তাৰপিছতে তোমাৰ তেখেতলোকে কি কৰা হয় এটা - এটা মহিলা গ্ৰুপ আছে অসমৰ প্ৰায়ভাগ জিলাত। আছে ভাৰতবৰ্ষতো আছে তেতিয়া তেওঁলোক তেওঁলোকে শ মানে সেই চৰাই চিৰিকতি সংৰক্ষনৰ ক্ষেত্ৰত সেই তেওঁৰ লগত জড়িত হৈ আছে পূৰ্ণিমা দেৱীৰ লগত। গম পাইছা।
হয় এইটো মই ভবাতো এই যে এই মহিলাাগৰাকীয়ে যিগৰাকী পূৰ্ণিমা দেৱী তেখেতলোকৰ তেখেতৰ বিষয়ে বা মই আগতে শুনা নাছিলো কিন্তু মই সিদিনাখন নিউজ পেপাৰত এই হাৰ গিলা প্ৰসংগত এটা আৰ্টিকল পাইছিলো। কিন্তু মই ধৰা তোমাৰ এতিয়া চব কথাাতটো গুৰুত্ব দি চোৱা নহয় কি হৈছিলে আৰু চৰকাৰৰ-চৰকাৰৰ কিবা এৱাৰ্ড পাইছে চাগে মই তাতে মই অকমান দেখা পাইছিলো হাঁহ গিলা চৰাই দি- দি পেলাই।
হয়- হয় মহিলা শক্তি পুৰস্কাৰ।
হয়- হয় তেনেকুৱা এই গতিকে আমাৰ মানে সময়ে-সময়ে কিন্তু তেনেকুৱা তুমি প্ৰকৃতিৰ বিশেষকে প্ৰকৃতিৰ ক্ষেত্ৰত কিন্তু তুমি তেনেকে দেখিবলৈ পা মহিলা কিন্তু অৱদান প্ৰকৃতিৰ ক্ষেত্ৰত বহুত বেছি তাৰ তুমি কথা ক'লে পূৰ্ণিমা বৰুৱা ন। পূৰ্ণিমা বৰুৱাৰ কথা তুমি কিন্তু এটা ভাল মানে কথা ক'লা আজি মোক ঠিক আছে আৰু তে তেখেতৰ বিষয়ে কেনেকুৱা কি কথা আছে কোৱাচোন।
অ'- অ', এতিয়া তেখেতে বৰ্তমান ভাৰতবৰ্ষত শুনিবা তেখেতে অকল ভাৰতবৰ্ষতে সংৰক্ষণ কৰা নাই। তেখেতে বৰ্তমান আমেৰিকাৰ লগতে অনয়ান্য় সেই যিসমূহ আছে তোমাৰ আ এই আমাৰ হেৰিয়ৰ লগত জড়িত প্ৰাকৃতিক পৰিৱেশৰ লগত জড়িত সংচ সমূহৰ লগত আছে তেওঁ তাৰ পৰাই গোটেই বস্তুটো কণ্ডাক্ট কৰে মানে এতিয়া। এ তেখেতে তেখেত তেখেতে কি। কৰে সেই আ, ইউ এছৰে হওঁক বা অন্যান্য কান্ট্ৰি বিলাকৰ সেই ৱাইল্ড লাইফ যোনবিলাক কনষ্টিটিউচনবিলাক আছে। অ চৰি অ, অ,। অসমত আহিছে। ইনষ্টিটিউশনবোৰ আছে। সেই ইনষ্টিটিউশ্যনৰ লগতে হে কৰি আমাৰ ইয়াত। আহি তেওঁলোকক আহ ইয়াৰ বিষয়ে জনাই বা আমাৰ প্ৰকৃতিৰ বিষয়েও হেৰি কৰে আৰু এই। অসমত যিবিলাক সংগ অসমত যিকিটা দল আছে, সেই দলসমূহকো তেওঁ আচলতে এ। হে কনডাওক কৰা। এতিয়া তেওঁ মানে কথাটো কি হ'ল গ'ম পোৱানে, তেওঁ ইঈলেচন টো। তেওঁ ৰিভলউচো আ, ৰিভলিউচনটো আচলতে ব্যতিক্ৰমী, তেখেতে আমাক হাৰ্গিলাৰ বিষয়ে কেনেকৈ প্ৰচাৰ কৰিছে গম পোৱা নাই? সেই টুপী কিটা যে, পিন্ধিছে, সেই টুপী কিটা পিন্ধি এজনে এগৰাকী, এগৰাকী হাৰগিলা হৈছে, হাৰ হাৰগিলা হয় হাত চাপৰি বাই বা হাৰগিলা গোটেই জীৱন কাহিনীৰ কথা আমাক কৈছে। হাৰগিলাৰ জীৱন কাহিনী অতি কষ্টকৰ মানে, সি জীৱ-হাৰগিলাৰ জীৱন কাহিনীৰ বিষয়ে আমাক হাত চাপৰি বা বা গীতৰ সহায়ত গোটেই কথাখিনি প্ৰচাৰ কৰিছে। গম পাইছানে? একদম আৰু মানুহ গৰাকী, মানুহ গৰা কি আমাৰ লগতে অ', সেই সেয়ৰ পিছতে তেখেতে আ, বিমানত অনয় এখন দেশলৈ গ্ৰমন কৰিব। কিন্তু তেখেতৰ ইমানখিনি, ইমান খিনি আচলতে সৰলতা আচলতে যথেষ্ট আচলতে তেখেতৰ। পাৰ্চনেলিটি যথেষ্টখিনি চিম্প্লিচিটি দেখা পোৱা গৈছে।
হয়, হয়। এইটো এটা আচলতে এগৰাকী মহিলাৰ মহিলা হিচাপে বহুত এটা ডাঙৰ পদক্ষেপ এই। এতিয়া মই তোমাৰ মহিলা মহিলাসকলৰ তোমাৰ চিপকু আন্দোলনৰ ধৰি পেল প্ৰকৃতিক ক্ষেত্ৰত কিন্তও বহুত খিনি মহিলা কিনও জড়িত হৈ আছে বুলি আমি ভাবো। এতিয়া তুমি যিগৰাকী মহিলাৰ কথা কোৱা। সেই ভূয়সী প্ৰশংসা কৰিব লগগীয়া কথা। তেনেদৰে, তোমাৰ আমাৰ প্ৰকৃতিৰ কিন্তু কাম কৰি থকা কিন্তু যাদৱ পায়ঙ কিন্তু আমাৰ অসমত কিন্তু আছে। গতিকে অসমখন কিন্তু প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত প্ৰকৃতিৰ যি সম্পদবোৰ যে আছে সেই সম্পদৰ ক্ষেত্ৰত কিন্তু। অসমখনন বহুত চহকী কিন্তু তাৰে এচাম মানুহে। আমি অসমৰ অসমীয়া মানুহে কিন্তু আমি সেই অসমত থকা যি অমূল্য যিটো যাৰ। আৰু যাক তুমি কেতিয়াও মূল্যৰে তুমি তুলনা কৰিব নোৱাৰা। আগে সেই তেনেকুৱা কিছুমান সম্পদক কিন্তু চিনাকি। চিনি পোৱা নাই আৰু চিনি পাইছো। যদিও কিন্তু সিহঁতক কিন্তু নিজৰ স্বাৰ্থৰ বাবে ব্যৱহাৰ। কৰিছোঁ, হত্যা কৰিছোঁ বা ইয়াক আমি বিলুপ্তি গৰ্ভত ঠেলি দিছোঁ। কিন্তু তুমি যি দেখিছা। পূৰ্ণিমা বৰুৱাৰ নেতৃত্বত বৰ্তমান অসমত বহুতো নাৰীয়ে কিন্তু এই ক্ষেত্ৰত কাম কৰি আছে তেখেতৰ। মাজতো। সেই পূৰ্ণিমা বৰুৱাই যি প্ৰকৃতিৰে প্ৰেমৰ যি মনোভাৱ মানে গঢ়ি তুলিব পাৰিছে। এইটো এটা মানে এটা ডাঙৰ কথা আৰু এ পূৰ্ণিমা বৰুৱাই বহুত এটা ডাঙৰ সত্তাক জন্ম দিছে, তুমি কি ভাবা নাজানোঁ। মইতো সেই বুলিয়ে ক'ম যে পূৰ্ণিমা বৰুৱাই এটা ডাঙৰ সত্তা দিছে আৰু তেখেতৰ যি এই পদক্ষেপ এই পদক্ষেপে এদিন নহয় এদিন কিন্তু প্ৰকৃতিৰ বাবোবে মানে চূড়ান্ত এটা অৱদান হৈছে।
হয়, হয় নিশ্চিত ৰূপে নিশ্চিত ৰূপে আশা কৰিছো তেখেতৰে যাত্ৰা অনন্ত হওঁক। তেখেতে, প্ৰকৃতিৰ সৈতে আৰু কাম কৰি যাবলৈ যাতে সুবিধা